অ কি কৰি আছা?
এনে আছো তুমি?
ময়ো এনেই আছো।
আহ।
চ পানী খালা ন নাই?
অ তুমি খালা?
উম মইতো কেতিয়াবে খালো।
আহ।
কি পঢ়ি আছ এতিয়া?
আছিলো এনে ঘৰতে
তুমি এইবাৰ ক্লাছ কিমান?
মই বি এ ফৰ্থ ছেম।
অ'। পঢ়া-শুনা কেনে। চলি আছে।
এক্‌জাম চলি আছে এতিয়া। অ', অ'।
এতিয়া ফ্ৰী আছা নেকি অলপ?
অ', আছোঁ দিয়া।
মই আচলতে কামৰ মাজত ইমানেই বৰ হৈ পৰিছোঁ না, মনটো মানে একদম কৰবালৈ ফুৰিবলৈ যাবলৈ মন কৰে।
অ'ৰে মোৰো চেইম। যাবা নেকি ক'বাত এটা ট্ৰিপ প্লেন কৰো দিয়া।
উম, পাৰি কম বাজেটৰ।
বাজেট বাজেট ফ্ৰেণ্ডলিও ট্ৰিপ আছে নহয় আজিকালি।
উম।
ক'ত যাম বুলি ভাবিছা?
তাকে অলপমান মানে চাব লাগিব। কত যাওঁ ন? যাওঁ, মানে গোটেইবিলাক মিলি কিনে আলোচ কৰিব লাগিব।
অ তেতিয়া তেনেকে ফ্ৰেণ্ড বিলাকে আমি যাব। পাৰোঁ। আমি নিজৰ ঠাইখনতে ভালকে ফুৰিব পাৰোঁচোন।
উম। তোমাৰ মানে এনে ক'ত ক'ত যাব মন যায়?
মোৰতো এনে নৰ্থ-ইষ্টৰ সিপিনে।
আছে। প্ৰথমতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাল। অৰুণাচলৰ বৰফ বা আমাৰ অসমৰ মাজুলী। এই কাজিৰঙা, এইবোৰ চাবলৈ গোটেই পৃথিৱীৰ পৰা
অ', পাৰি আমি ট্ৰিপটো যদি প্লেন কৰোঁ। মোৰ এক্‌জামটো শেষ। হ'লে আমি ট্ৰিপটো প্লেন কৰিব পাৰোঁ।
এক্‌জাম বিছ তাৰিখলৈ শেষ হৈ যাব।
এতিয়া কি কি এক্‌জাম দিলা?
মেজৰৰ চাৰিখন পেপাৰ গ'ল, আৰু দুটা এক্‌জাম আছে মাইনৰ আৰু ইংলিছ।
অ'। তোমাৰ একদম আটাইতকৈ ভাল লগা জাগা কোনটো?
মোৰ? মোৰ একদম বৰফৰ ঠাইলে যাব মন। যায়।
অ তাত গৈ।
তাত গৈ বহুত মানে এনজয় কৰিব মন যায়, গোটেই ফ্ৰেণ্ডছবোৰৰ লগত।
তুমি যে কলা, ট্ৰিপৰ কথা। মোৰো অৰুণাচল এনেকে এনেকে যাব মন যায়। তুমি যে কলা টিপৰ কথাটো, মানে কোন তোমাৰ কোন কোন ফ্ৰেড যাব সে তি যাব পাৰোঁ নেকি আমি?
অ যাব। পাৰোঁ তুমি যদি কোৱা কেতিয়া তুমি।
অ আমি ধৰা কমেও আহ ছয়জন সাতজনমান মিলি যাব পাৰি।
অ তেনেকে পাৰি যাবলে তোমাৰ ফ্ৰেণ্ডকো কবা মোৰ ফ্ৰেণ্ড খিনিকো কম।
মোৰ লগৰ কেইজনীয়ে যাম যাম বুলি কৈয়েই আছে। তিনিজনী আৰু মই হলো চাৰি তুমি হলা পাঁচ আৰু দুজন তিনিজন মিলিলে মানে বাজেটতো হয় আৰু।
অ বাজেটটো তেনেকে আমি দহজনৰ ভিতৰত মিলাই ল'ম।
উ অলপ দূৰ গলে মানুহৰ আহ বেছি মানে খৰচ হব, অলপ দূৰ বেছি গলে খানা পিনা থাকা ঠাই হয়নে?
অ অ ট্ৰেভেলিঙত ত
তোমাৰ এ কেনেকুৱা আজ্ঞা আছে মানে কেনেকুৱা জেগাত গলে ভাল হব বা থকা সুবিধা আৰু খানা পিনা খব বেছিকে ভাল পায়।
তেনেকেতো মই ইমান ট্ৰিপত যোৱা নাই, আমি যদি যাওঁ আঁহ নৰ্থ ইষ্টৰ পিনতো ভাল ভাল আছে থাকা আজিকালি নতুন নতুন হোম ষ্টে ওলাইছে তাতে কম বাজেটত।
এনেকেই পাৰি আৰু হোমস্তেটো বনাই খাবলেও পাৰি।
অ সেইটো কিন্তু ভাল কথা কৈছা তুমি। এনেই এনেই। যদি তুমি কবাত ফুৰিবলৈ যোৱা। সোতেলত খা খাই কিনে ইমান ভাল নালাগে। অ। মানে। যদি সেনেকে হেৰি চ লয় তে নিজে বনাই খোৱাটো বেছি বেটাৰ হয়।
অ আমি যদি নিজে চবে বনাই খাওঁতো ভালে লাগিব।
উম।
আৰু আমিটোটো বহুত ছোৱালী থাকিম।
দক্ষিণ ভাৰতৰ আহ কেৰালাৰ সাগৰ বা। সাগৰৰ প বা মন্দিৰবোৰত স। এইবোৰ চৰে আৰু
অ ঠিকে কৈছা সেইবোৰতো আমি টিভিতহে দেখা পাও আচলতেে দেখা পাই কিমান ভাল লাগিব।
ততে সাগৰৰ পাৰত ফটো উঠা। সেনেকে মানে। লগৰবোৰৰ লগত এনজয় কৰা বেলেগে মজা।
তাকেই। আমি সেইটো। প্লেন কৰো দিয়া।
উম এনে কিন্তু ক'ব গলে আমাৰ মানে দেশখনে শ্ৰেষ্ঠ মই ভাবো দেশ ভ্ৰমণ কৰিলে মানুহৰ মনতটো বহুত ডাঙৰ। হয়। বেলেগ বেলেগ ঠাই মানুহক লগ পালে। জীৱনটোক চাব। পৰা দৃষ্টিভংগীটো সলনি হৈ যায়।
ঠিকেই কৈছা।
আচ্ছা তোম ম কৰ। আতিযালি
মানে আজিকালিটো। চবে মোবাইলতে সোমাই গৈছে কোনো তেনেকে ক'তো যাবলৈ নোখোজে।
উম
ন
আচ্ছা মই তোমাক যদি সুধো অ কৈ আছো বা। মই যদি তোমাক সোধো তোমাৰলি বা সপোনৰ ঠাই। ত তুমি যাব বিচাৰা।
মোৰ
উম
এয়াই সাগৰৰ পাৰ যে হেৰি তোমাৰ এইখন যে সাগৰৰ পাৰ আছিল। মানে তাতে যে বহুত ধুনীয়া ধুনীয়া
আচ্ছা তুমি মানে সাগৰৰ পাৰত নোযোৱা আৰু। মোৰ কিন টো একদম পুৰণি ইতিহাস থকা ঠাইবোৰ চোৱাৰ অহ যেনে ৰাজস্থানৰ ডাঙৰ ডাঙৰ দুৰ্গ বা ৰাজপ্ৰসাদ বোৰ পুৰ, জয়পুৰ মৰুভূণিৰ মাজত থকা সেই সংস্কৃতিটো চাবলৈও বত মন যায়। পিছত আগ্ৰা আগ্ৰাৰ তাজমহলতো চাব মন যায় মোৰ। যিটো পৃথিৱীৰ
মানে?
মানে তোমাৰ তাজমহল চাব মন নাযায় জানো?
যাই যাই। আহবোৰতো টিভিতে দেখি থকা মোবাইলোতে দেখি থকা।
মানে ৰিয়েল লাইফত দেখিলে সঁচাকৈ দেখিলে মানে বেছি আৰু মনটো ভাল লাগিব। হয়নে?
অ।
আৰু বেছিভাগ তুমি মন্দিৰ বা পাহাৰ চাহাৰে গৈ কিনে বেছি ভাল লাগে। যাই পাইছা নে কেতিয়াবা এনে? ৰিয়েলত
অ এনেই তোমাৰ কামাখ্য কামাখ্যা মন্দিৰ গৈছো, উমানন্দ গৈছো।
হুও।
তুমি গৈছানে?
অ মই গৈছো। আমাৰ অসমতে থকা কামাখ্যা মন্দিৰ উমানণ্ড মন্দিৰ তাৰপিছত কৃষ্ণ মন্দিৰ গ কিছু মই মানে, ভাল লাগে মন্দিৰবোৰত যায়।
গুৱাহাটীৰ যে ইস্কন মন্দিৰটো সেইটো আৰু বেছি ধুনীয়া।
উম, তাতে বহুতে গৈ কেনে ভিডিঅ' বনায়।
অ'।
মোৰ কিন্তু বেছিকে হ হা।
আমাৰ ট্ৰিপটো এতিয়া ক'ত প্লেন কৰিম বুলি ভাবিছা?
আমাৰ কিন্তু মানে আমি গ্ৰুপত কথা ৰ'বা চবে মিলি কিনে মানে কি ক'ত যাবা? কাশ্মীৰ বা
উম, ধুনীয়া উপত্যকা। ক'ত বা চাই লওঁ ৰ'বা।
অ', তোমালোকেও চোৱা আৰু মোৰ লগ লগৰ কেইজনীকো সুধিম ভালকে কথা পাতি আমি চাম জাগা এটা।
উম আচলতে আমি পাহাৰ বা সাগৰৰ ওচৰত সেনেকে মানে আমি টেভেলিংটো কৰিলে ভাল হব মনটো কৰিলে তুমি কি কোৱা
অ সেইটো ভাল হ'ব নেদেখা বস্তু দেখ
উম এই আজিকালি বহুতে নাজ যায় কব কব যে যাম ভ্ৰমণৰ ক সুধিলে চবে যাম যাম পিছত আকৌ কেনচেল কৰি সিহঁতে বহুতে ভাবে যে ফুৰিবলৈ যোৱা মানে বহুত টকাৰ খৰচ কিন্তু আদিকালি বাজেট ট্ৰেভেলিং কৰাটো বহুত সহজ হৈ পৰিছে
অ বাজেট লি কৰা কিন্ত সহজ আৰু্ ৰন থাকেই
আহ
আমি অহা সপ্তাহতে প্লেন কৰো দিয়া
তাকে প্লেনটো কৰি তুমি মোক জনাবা
অ জনাম দিয়া
উ আৰু বেছি ডাঙৰ হোটেলত আমি খাবলৈ নাযাওঁ আমি মানে সেনেকে তুমি যে কলা
অ আমি হোম ষ্টে লৈ লাম অ তেনেকে তোমাৰ লান্স লান্স তটো যদি বাহিৰত কৰো দিনাৰতটো ঘৰত ততে খাই লম
এই
আৰু ব্ৰেকফাষ্টটো ৰাতিপুৱা আমি তাতে বনাই ললে আমাৰে সুবিধা হ'ব চবৰে
উম য়া তোমালগত কথা পাতি ভাল লাগিল ন অলপমান মানে অলপমান খান্দি প ালো আৰু যে অ এনেকে যাব মানে এতিয়া আশা থাকিম আৰু যে পিছত আৰু নাযাও বুলি নকলে হল
নকৰওঁ দিয়া নকৰ দিয়া একেলগে প্লেন কৰিছো যেতিয়া
উম কিন্তুি এবাৰ
অ আমি্ নেস্ক টাইম ফেমেলি প্লেনিং কৰিড় দিয়া
অ দতে